-নাই অ', শুনিছো কি কৰি আছ।
মই এয়া হেৰি মেইন ৰাস্তাত আহিছো আজি অলপ পুলত বহি পেলাই। গৰম দিন হাৱা খাওঁ বুলি।
তাকে আজি নামংঘলেও নগলো নহয় মই।
মইয়ো নগ'লো আৰু মই কেইদিনমান পিছতহে যাম মই নগ'লো।
ত ময়ো নগ'লো মোৰো গাটো ভাল লগা নাছিলে কাৰণে নগ'লো বোলো আৰু শুই থাকিলো।
এতিয়া ৰাস্তালে ওলাই আহি ধৰ এতিয়া জোনাক দিন ন আমাৰ। ঘৰ মেইন ৰাস্তাটো পুলত বহি আছো গাড়ী মটৰ গৈ আছে নিজানো ভাল লাগিছে ধৰ।
উম। ঠিকে আছে।
উ ভাত পানী খালি নে।
ভাত নাইখুৱা নহয় এতিয়া নামঘপা গৈ পেলাই আগেছিলটো কি বুলি কয় নামঘৰলেতো নগ'লোৱেই। শুনিছ নাই হেল্ল' নামঘলে নগ'লো। নামঘৰ নগ'লো এনেকে খুৰাঁহতৰ ঘৰলে গৈছিলো এতিয়া আহিছো চাহ তাতে চাহ একাপ খালো তাৰ পা এতিয়া ঘৰত ভাত খাম গে।
অ মই ভাত পানী খাই বৈ খালো অ। এই মামাই পুঠি মাছ কিনিলে এনেকে পুঠি মাছটো ভাজিলে তেনেকেই ভাতটো খালো আৰু।
উম
হেল্ল' উম বাকী তই ভাত খোৱা নাই? উম তাকে ৰাস্তাত বহি থাকি ভাল লাগে আকৌ।
এ ভাল লাগে তো গাড়ী খন গ'লেও ভাল লাগে ঠাণ্ডা হাৱা অকন মাৰে এ মই আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাতে আছো শুনিছ।
অ তহঁতৰ ঘৰৰ সন্মুখত তহতৰ সেইকণো ভাল ন বহিবলৈ পুল চুল আছে ধৰ।
উম
উম
আছে আছে
বাকী ভাল নহয় ঘৰত চবৰে?
উম ভালে ভালে। তহঁতৰ?
অ দেতাই বেমাৰ ভাল পাইছে নে?
অ পালে পালে।
উম ঠিকে আছে তেতিয়াহ'লে দে।
উম উম উম গৈ আছো গৈ আছো।
উম
আজিটো মাটি দিনত ৰুব নোৱাৰিলে টো ৰ'দ দিলে যে। তাৰপা টো আ আবেলি ৰুলেগৈ আবেলি পৰা সন্ধিয়ালৈ ৰুলে।
অ দিনতো ৰ'দটো বেছি যায় আৰু ইমান ৰ'দত ধৰ ৰোৱনী বিলাকক অসুস্থ কৰে কিবা এটা
উম উম।
তাকে।
তাকে ৰাস্তাত গাড়ীবিলাক বৰ স্পীড যায় ও গান চান লগাই।
অ বহুত স্পীডত গৈছে ধৰ অলপ পুলত বহি আছো কাৰণেহে কাষেলৈ যাব নোৱাৰি ৰাস্তা।
উম
ৰাস্তাটো ভাল হোৱাৰ পৰা মানে তোৰ আকৌ এতিয়া কি হৈছে গাড়ী মটৰ স্পীডটো আহিছে এস্কিণ্ডেটো বৃদ্ধি পাইছে ন।
হয় হয়।
এইটোৱেটো। বাকী ভাত কিহে বনাইছা তহঁতৰ।
নাজানো পাই কিহে বনাইছে মই বৰশী টোপা দেখা দেখিছিলোঁ মাই চাগে বৰশী মাছ ধৰিছে চাগে মাছ। ভাজিব চাগে দালি কৰিব।
অ উম
এই পথাৰাবলাকৰ পানী আপুনি একদিন বৰষুণো কমি গ'ল আকৌ মই মাজতে দুহিন মমান দিছিলে এতিয়া আৰু
হ
পানী আছে কিন্তু মানে ইমান নাই এতিয়া ৰ'দ দিলে যে পানীত পুৰা গেলি শুকাই গুচি গৈছে এতিয়া মানে। হাল ল'বলৈ মজা হৈ আছে মানে বোকা মাটি হৈ আছে।
অ', অ', তহঁতৰ তটো খেতি উঠিব আৰু চাগে দুদিনমানৰ পিছত ন।
নয় এসপ্তাহমান ধৰ এতিয়া বতৰে কি কয়।
অ', এসপ্তাহত খেতি উঠিব মানে ঐ ৰখোন। তহঁতৰ যে আগৰ যে বাৰিষা চিজনত যে হেৰি যে তহঁতৰ বিল এখন যে আছিলে। পাহাৰৰ যায় এইবাৰ কি হ'ল।
এই তোৰ এই ঢল আহোতে নে মানে গোটেই বিলখন পুতি লৈ গ'ল বালিয়ে।
অ', তহঁতৰ বিলখন পুতি পেলালে ন।
পুতি পেলালে অ', নহ'লে তাত গোটেই মাছ থাকে আমি ধৰো।
তাকে সে প্ৰাকৃতিক বস্তুবিলাক প্ৰকৃতিয়ে নাইকিয়া কৰিছেগে আৰু লাহে লাহে মানুহেতো ধ্বংস কৰিয়ে আছে ধৰ।
উ কেতিয়াও নাইকিয়া কৰি কৰি গৈ আছোঁ।
উম তাকে আগতে বিলখনতো বহুত মাছ ওলাই ন তহঁতি বেচও ধৰ মাছ বহুতো ওলায়
এতিয়া মানে এইটো এটা কাম কৰিব পাৰিছে চেপি নাইবা চ নিউলা বিলটো যদি আকৌ খান্দিও হৈ যায় কিন্তু তাত যদি জেচেপি নবা ফগলাই নিওঁ মানে জেচেপি ফগলাই নিও ফচি যাব মানে তেনেকুৱাই মানে দ' মানে খাদ ধুই আছে মানে দেখাতহ তটো বালি লখিয়া গৈ আছে যদি মানুহ এটাও সোমাই নহয় তাৰপৰা ওলাবও নোৱাৰে শুৱনি হৈ আছে।
অ', অ', আৰু ধৰ এতিয়া তাৰ সেই পথাৰ মাজতো যে বি ফগমেনলেনো বিলখনন কেনেকে খনাবি বহুত পইচাও লাগিব ধৰা ক'বা আকৌ ৰ শুন ত নদীয়ে বা কি কৰে ধৰ
অ'। সেইটো হয়।
সেইটো কাৰণে মানে তই এতিয়া তাত ৰেচিপি ভলে নি আৰু তই এবাৰ যদি তাত ফচিবলৈ হয় ন এইটো
উম, উম হয়
সেইটোৱে এতিয়া কি কবি আকৌ যদি কেতিয়াবা নিজে, নিজে বিল সৃষ্টি হ'ব পাৰে নহ ধৰ
উম। হয়।
তাকে। অ'। চিনেমা চাবলৈ
উম ভাল।
অ', হ'ব উম।
উম আজৰি, আজৰি আজৰি মেলাপা আহিলে আজৰি হৈ যাব। হেল্ল' শুনি আছ নাই হেল্ল'। শুনিছ নাই মই শুনি আছোঁ, বল হেল্ল'। শুনিছ। এই হ'ব দে মই শুমগৈ ভাত গিতা খাওঁ।